অহ
অহ শুনা পাইছে নে
শুনি আছো তোমাৰ
অ আছো দিয়ক ভালে আপোনাৰ কি খবৰ
মই আছো ঘৰতে আছো
অ অ বাকী ঘৰত ঠিকে আছে নে চবে
ঘৰৰ মানুহখিনি ঠিকে আছে দৰ্জা ঘৰ খিনি ভালকৈ মাৰি আছো ৰবা খাই লৈ গেটতে তালা লগাই আছো এই আজিকালি নকব দিয়া আৰু চোৰৰ অকমান উপদ্ৰৱ হৈছে জে নহয়
অ হয় নেকি
তোমালোকৰ আমাৰ ওচৰেৰে পাজৰে বহুত তোমালোকৰ ফালে নাই নেকি
আমাৰ ইফালেও হৈছে দুটামান ঘটনা শুনিব পাইছো ৰব ওচৰৰে এয়া আজিকালি মানে ইমান মানে বস্তুৰ দাম চাম বাঢ়ি গৈছে যে মানুহৰ উপায় নোহোৱা হৈছে আৰু চুৰ কৰাৰ বাহিৰেও উপায়ে নাই আৰু বেলেগ
অহ বহুত চুৰ ওলাইছে বিৰাট দিগদাৰ
অ আৰু আজিকালি ডাঙৰ ডাঙৰ বস্তু নিনিয়ে নহয় সোন অলংকাৰ পইচা এইবোৰ সেনিয়ে উঠাই লৈ যায় একদম
অ মাজতে আমাৰো ইয়াতে হৈছিলে আমাৰ মানে এই ভাগিন এজনী বিয়া গৈছিল শুনি আছা নে তুমি তাৰপিছত কি মোৰ ল'ৰাটোক থৈ গলো এই মোৰ ভাগিনজনীৰ বিয়াত গিফ্ট বিলাক মানে যিবিলাক উপহাৰ উঠে বিয়াত সেইবিলাক আমাৰ ঘৰত আছিল ৰাতি একদম চোৰে উৎপাত কৰিছে তেতিয়া আৰু মোৰ ল'ৰাটোৱে মানে মোবাইলত ফোন কৰি দিওঁতেহে আমি এ আহি কোনোমতে ঘৰখন ৰক্ষা কৰিলো আৰু। ল'ৰাটো একো নহল সি আকৌ তাৰ গা বেয়া লাগিল লাচতলৈ। তাৰপিছত সি থাকিল ঘৰত তাৰপিছত যেনিবা আমি। মানে দৌৰা দৌৰি কৰি পেলাই আহি ওচৰৰ মানুহক জগাই পেলাই। সে আমি মানে কোনো মতে মানে এ উদ্ধাৰ কৰাহে নহৈছে। যে আৰহ বস্তু- বাহনিও অৱশ্যে এ ইছুল। কৰিব নাপালে।
অহ ল'ৰাজন থাকা বুলিহে নহলেতো লৈয়ে গ'ল হয় বস্তুবোৰ।
হয় হয়। আৰু আমাৰ ওচৰতে এই হয় হয় এই হঠাৎ আমাৰ ওচৰতে এই বেছিদিন এ বহুত ভয় খাইছে সি আজিকালি অকলে ঘৰত থাকিবই নোৱাৰা হ'ল। সেই তেতিয়াৰ পৰা এটা চব সোমাই গল ন তা সি মানে বিৰাত সে কৰে আজিকালি
অ আপোনাৰ ওচৰত কোনোবা কথা পাতি আছো যদি অকমান দূৰত আহকচোন মই মানে ম তখ ন নাই ভালকে আপোনাৰ
অ এতিয়া শুনা পাইছানে।
অ অ অ পাইছো দিয়ক।
এ মানে। মোৰ হাজবেণ্ডে কথা পাতি আছে তেওঁৰ অফিচত কিবা পাব। এই তেওঁ চিকিউৰিটি গাৰ্ড বিলাক মেনেজ কৰে মানে ৰাতি চাগে ডিউটিত কোনোবা যোৱা নাই সেইবিলাক কথা পাতি আছে। এই এপইটমেণ্ট এটা। এ যান স কৰিতি যোৱা নাই।
থাকিব লাগে আৰু ৰাতিও কাম কৰিব লাগে ন।
অ এই এইটো লাইনত মানে এইটো এইটো হেৰিত। মানে তোমাৰ দিন ৰাতি এইবিলাক এই নাই যদি। কাম নাই দিনতোৰে চব আৰু থাকে গোটেই ৰাতি। যিয়ো কৰিব লগা হ'ব আৰু মানে কামটোয়ে সেনেকুৱা আৰু আৰ্মি নিচিনা।
অ অ বুজিছো দিয়ক উম উম। হয় আপুনি কিবা কৈ আছিলে ওচৰৰ কথা।
অ আমাৰ, আমাৰতো সেনেকুৱা হ'লে আমাৰ নিজৰ ঘটনা সেইটো একদম নিজৰ। কিন্তু আমাৰ এই কেইদিনমান আগত আমাৰ ওচৰতো মানে চুৰ হৈছে।
অ।
শুনি আছা নে তুমি আঢ়ৈ লাখ টকা চুৰ হৈছে। সোনকালে বিয়া যোৱা বেছি বছৰ হোৱা নাই কোন ৰূপ। গোটেই লৈগৈছে মানে যিমান আছে ঘৰত। চব লৈ গৈছে তেওঁলোকে মানে মা। মাকৰ ঘৰত ভাত খাব যাওঁতে আহি দেখে যে দহ। জা বিলাক ঘৰ দৰ্জা চব খোলা। একোয়ে নাই আৰু যিখিনি অলংকাৰ টকা পইচা।
উম দৰ্জাখন ভাঙিছিলে নে। কিবা বেলেগ উম।
এই দৰ্জা খন তেওঁলোকৰ কিবা অস্ত্ৰ আছে নহয় থাকে তেওলোকৰ চোৰ। মানুহ ন সিহঁতৰ বহুত শিক্ষা থাকে।
অ আচ্ছা। অ অ অ তেনেকুৱা আৰু আমাৰ ওচৰতো হৈছিল ৰব তাৰ মানে আজিকালি দৰ্জাখন নাভঙাকে হৈ যায় দেখোন কিবা কিবা স্ক্ৰু ড্ৰাইভাৰ বা কিবা বেলেগ অ অস্ত্ৰ দিয়ে সৰঞ্জামে দিয়ে দেখ ফোন মানে কিবা বেলেগ টেকনিক এদি খুলি দিয়ে ইহঁতে আৰু কেতিয়াবা কেতিয়াবা যে ঘৰ যে বনাই হয় হয় ঘৰ যে বনাই যে মিস্ত্ৰী বা তেনেকুৱা কামি মানুহ বিলাকে মানে আগতে মানে প্লেন কৰি থৈ দিয়ে যে, কেনেকে কোনাফাঁলে কি আছে কোনফালে সুকটো আছে দৰ্জাৰ কোনফালে এয়া
চব জানে তেওঁলোকে।
হয় হয় তেনেকেই মানে ভাবি চিন্তি আহে, অ তাকেতো সিহঁতৰ কাৰণেতো সহজেই হব।
হয় হয় হয়
অঁ
তাকেইেতো কি যে হ'ব মানে ঘৰখন এতিয়া এৰি যাব নোৱাৰা হ'ল আৰু চোৰৰ কাৰণে
অ তাকেতো আপুনিও মানে অকলে থাকিব লগা হয়। চাগে কেতিয়াবা ৰাতি ভালকে থাকে
অকলে থাকিব লগা হয় কিন্তু এয়া ঘৰখন অকলে এৰিব নোৱাৰি আৰু মানে তুমি দৰ্জা খন ভাল কৰি লাভ নাই তোমাৰ নিজৰ বস্তুখিনি বেংকত থৈ দিয়াই ভাল সেইটোৱে এটা মানে উপায়
নগদ ধন ঘৰত ৰখাতটো মানে একদমেই ভাল কথা নহয়
শোন শুণ চোনো যি আছে বেংকৰ লকাৰত থৈ দিয়াই ভাল
অ তাক
উম
নাক কেতিয়া কি হৈ যায় আক ধৰিবই নোৱাৰি নহয় আজিকালি
হয় হয়
তাকেইটো হয় হয় আমাৰ বাৰু তেনেকে ৰখা নাযায় আহ তাকেইতো
আমিও লকাৰত ৰাখো এতিয়া
অ তেনেকে ৰাখি থোৱাই ভাল তেতিয়া বেছি অ অ ক'ত তেনেকুৱাও এটা ঘটনা হৈছিল নহয় মাজতে ভঙা গৰৰ ফালে এছ বি আইৰ যে বেংক য়ে যে চলি গৈছিল একবাৰ শুনিছনেে
হয় হয় হয় নিউজটো মানে বাতৰিত পাইছো আৰু
অ অ সিফালেও আকৌ ৰিছ নাথকা নহয় বাৰু
উম উম চব মানে চব ফালে মানে অসুবিধা মানুহৰ কাম বিলাক নাইকিয়া হৈ আছে নহয় জনসংখ্যা বৃদ্ধি আৰু কাম কাজৰ কম মানুহৰ দৰমহা কৰ সেইটো কাৰণে আৰু এইটো আধুনিকতাটো বাঢ়ি গৈছে মানুহৰ অলপতে চলিব নোৱাৰা হৈছে না
একদমে নোৱাৰে অ
তাৰ মানে মানুহক বিলাহীটা লাই মানে আধুনিকতাৰ কাৰণে বহুত পইচা লগা হয় পইচাৰ কাৰণে যি কিনো কৰে।
হয় হয় এতিয়া সাধাৰণ এটা ফোন অ কওকচোন।
কোৱা কোৱা তুমি কোৱাচোন
কথা ক'ব খুজিছিলো যে মোবাইল ফোনৰ কথা ক'ব খুজিছিলো মানে যেতিয়া এটা সাধাৰণ কম দামী ফোনত ফোনেদিও চলি যায় কিন্তু মানে মানুহে আইফোনে কিনে আৰু বেছিভাগ আজিকালি দেখা গৈছে আৰু দেখা পো মান শ্ব' অফৰ কাৰণে হক বা ফটো উঠাবৰ কাৰণে হওক, তেনেকুৱা মানে দেখা যায় আৰু বহুখিনি ক্ষে ত্ৰতে।
আহ আহ। আৰু এটা বস্তু হৈছে নহয় এই এই নিচা নিচাযুক্ত এ বস্তু খিনিৰ কাৰণেও, উঠি অহা ল'ৰা ছোৱালী খিনি দুই এটা আৰু সকলোৰে কথা কোৱা নাই মই মানে, বেয়া সেইটো মই কোৱা নাই মানে যি কেইজন মানে নিচা যুক্ত। মানে ল'ৰা হৈ গৈছে বা ছোৱালী। তেওঁলোকে নিজৰ দিনটোৰ। কাম খিনি যিকিনো ৰাস্তাৰে মানে হলেও মানে লবই তেওঁলোকে। ৰাস্তাটো ভালেই হওক বা ভুলেই হওক সেইকাৰণে চুৰটোৰ সেইটোও এটা কাৰণ।
অ অ আমাৰ ওচৰতে যে মন্দিৰৰ ওচৰতে মানে বহুকেইটা মানুহ। দেখা পাইছো ড্ৰাগ লৈ থাকে বা মাদক দ্ৰব্য সেৱন কৰে। তেনেকুৱা মানে আৰু জাকিচ কিমান জেগাত কিমান মানুহ আছে আৰু একে অৱস্থা।
হয় হয়। সেইটোৱে কাৰণ চুৰটোৰ হোৱাৰ এটা। তা হা কাৰণ সেইটো দুত আৰু এটা আছে নিবনুৱা সমস্যা। তিন নম্বৰ আধুনিকতাটো মানে অলপ হ'লে নহয় বহুত চব। লাগিবই গোটেই সুবিধাই লাগিব অলপত মানে মন লওঁ। কৰে।
আজিকালি মানে সাধাৰণ জীৱন যাপন কৰিবই নোৱাৰা হৈছে আৰু।
অ আৰু এইটোয়ে আৰু তোমাৰ খাচ। ফুটটো আহিছে সেইটো এটা। আগতেই টো নছিলে আৰু ঘৰত যি আছে লাৰু, পিঠা এইবিলাকে খাইছিল আজি আজিকালি ল'ৰা -ছোৱালী সেইটোও নাখায়, তেওঁলোকক মানে এইবিলাক বাহিৰা খাদ্য লাগিব।
থৰ কাৰণেও বেয়া হৈছে কথাটো হয় হয়।
সেইটোয়ে সেইটো সেইটোয়ে সেইটো এটা ধৰিব পাৰি কাৰণ। সেইটোয়ে এটা কাৰণ ধুলব পাৰি।
আজিকালি কলেজত যোৱা গলে মানে আমাৰ কথাই কৈছো বাৰু কলেজত যেতিয়া ওলাই যাওঁ, আহা যোৱা খৰচটোতো আছ সেই আৰু কিবা ওপৰৰ পৰা খাব লাগিলে আৰু মানে এ বেছিকে পইচা খৰচ কৰিব লগা হয় আৰু কলেজৰ ওচৰত বেলেগ নাইয়ে তেনেকে এইয়া ম'ম', চাওমিন এইবোৰে খাব লাগে।
সেইটোয়ে আগৰ আমাৰ নাছিলে, আমাৰ আমাৰ দিনত মানে এইবিলাক নাছিলে আৰু চিধাই ঘৰ খুব বেছি টি চিঙৰা এটা খাই ল'ৰা -ছোৱালী পাঁচ টকা এটা এটা অ। ত আজিকালি ল'ৰা -ছোৱালীক এশ- দুশ টকা দিবই লাগিব ন। হ'লে নহয়েই, সেইকাৰণে মানে পইচাৰ ভেলুটো কমি যোৱা কাৰণে এইটো মানুহৰ পইচা সেইকাৰণে যিকিনো কব ধৰিছিল হয় হয়। তুমিও একমত নহয় কথাটো।
অ কি কৈছে?
হয় হয়। হেল্ল'!
হেল্ল' অ কি কৈছে?
ভাত -চাত খোৱা হৈছে চাগে তোমালোকৰ?
এ নাই নাই এই খাব ওলাইছোহে ৰব খাওঁ আৰু এতিয়া। আপুনি ফোনটো কৰাৰ কাৰণে কথা পাতি লওঁ বুলি ভাবিলোঁ।
অ কি বনাইছে মায়ে আজি তোমালোকৰ
আজি কচুৰ চব্জি বনাইছে ৰ'ব কচু বিলাহীয়ে দি
হয় হয় অ এইবিলাক
অ
স্বাস্থ্য কাৰণে ভাল আছে।
অ হয় হয়। অ এইকেইদিন মা ঘৰতে থকা কাৰণে অকমান অ হয় নেকি ৱাহ!
আমাৰ আমাৰ ব পাছ এইটো কি কয় ধনীয়া পুদিনাৰ বতাহ পতিছো। তাৰ পিছত দাইল বনালো, লেচেৰা, আলু ভাতকেৰেলা ভাজি। সেনেকুৱা আৰু যি আছে আৰু কৰি ললো আৰু।
অ অ খালে নেকি?
তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল।
অহ ঠিক আছে দিয়ক অ অ।
সময় পালে তুমিও তুমিও কৰিবা? অ এই বন্ধত আহিবা আকৌ এবাৰ। এয়া লগ পালে ভাল লাগিব এনেইতো
কালি ৰবিবাৰ নহয়, অ কালি পাৰিলে যাম দিয়ক এবাৰ।
হয় হয়, ঠিক আছে মোৰ ল'ৰাটো অকলে থাকে। এ তোমাক লগ পালে ভাল পাব।
অ ঠিক আছে বাৰু যাম দিয়ক নিশ্চয় অ অ। শুভৰাত্ৰি।
আহ। এপ